হেল্ল',
হেল্ল',
কি কৰি আছা?
এ ভাত বনাই আছিলো ৰবাহ ভাত বনোৱা হ'ল মাত্ৰ।
অ' আচ্ছা-আচ্ছা।
তুমি?
মই এনেই শুই আছো।
অ' তোমাৰলোক ভাত হ'ল। হেল্ল'
এই নাই বনাই আছে ভাত।
অ' কি বনলাগিছে আজি। কি বনালে পিছে আজি।
কি বনাইছা আজি। ভাত হোৱা নাই বনাই বনাই আছো কি বনাইছে আজি।
মই মানে মই অকল দালি আৰু পণীহে ভাজিলোঁ বাকী মানে মায়ে বনালে নাওঁ
চাবিন আছে আলু ভাজি আছে। হয় এইতা
এই কলেজতো বন্ধ আছে।
অহ'
এক্সাম খতম হ'ল পিছে।
আমাৰ এক্সাম খতম, কলেজো বন্ধ এতিয়া।
মানে ছামৰ ভিকেচন চলি আছে আৰু ক'ব গ'লে।
দুই মাহ আগৰ পৰা তোমাৰ ছামাৰ ভেকচনৰখনৰ নিচিনা লাগি আছে তো তাহতে দুই মাহে হ'ব। জুলাই মাহতো পালে
একেই নিয়া চমৰে এক্সাম যোৱাৰ পিছত আকৌ বন্ধ দিচে একো ক্লাছ কৰা নাই কিন্তু ক্লাছ কৰিব কি দিয়াচোন ছেকেণ্ড চেমটো খতম হৈ মই এতিয়া থাৰ্ড চেমেই পাম বাৰু।
সে তো ভাম লাহে লাহে চোন ব ঘৰ যাব ধৰিছে
বাকী বন্ধত ক'ত যাবা পিছে?
ত যাম বুলি ত ত হাল গাঁওঁতে যা নকি কিন্তু গাওঁত যাব কাৰণে ইচ্ছাও যোৱা নাই। কাৰ নে য নে
অ', ক'ত ঘৰ পিছে তোমাৰ গাওঁ?
বি
আমি মানে এইবাৰ শ্বিলং চেৰাপুঞ্জী যাম বুলি ভাবনিছিলোঁ ৰবা।
অ', তম ম
মোৰো পচ না। বেছি দূৰ হয় দিয়া ওচৰা ওচৰিয়েই হয়।
আমি মানে এইবাৰ শ্বিলং যাম বুলি ভাবিছোঁ ৰ'বা।
তাকেতো আমি যিহেতু ভাবিছিলো যে মন বিহত যাম গতে আ এই আমাৰ লোকৰ আৰু এটা ছোৱালী যে তাই সেই একগে হয় ন তাতে ঘৰ হয় টিহুতে ঘৰ হয় তো আমি গোটেইকেইটা ভাবিলো যে এদিন বুতৰাজ ফুব যাম এটা চড তুমিা একেলগে যাম যে আমাৰ ঘৰ যাহাৰো তুমি যাবা ত তমাৰ ক ভত যেহ আৰু মই যাম।
আমিতো বহুত কিবা কিবি ভাবিছিলো ৰবা সৰু থাকোতে। সৰু থাকোতে সৰু থাকোতে আৰু মেনেতৈ একো কাম নাচিনে ন তো বস্তু ভাবাতনো কি যাই আছিলে এতিয়াহে ভাবিব লাগিলে এতিয়া আকৌ ভাবিব লাগিব। পইচা লাগিব। সময় লাগিম অ', চবৰেতো সময়ো নিমিলে ন।
কিবা কৈ আছিলা।
সৰুতেটো আমি চব ইমান সৰুতেটো আমি বহুত কটাই ভাবিছিলো ৰবা। এতিয়া আকৌ ভাবিব গ'লে এতিয়া টাইম লাগিব। পইচা লাগিব চবৰে মানে চবৰেতটো মিনিময় লাগিব যে এতিয়া ধৰিলো আমি তিন জন গাম বুলি গৈছো তাতে বোলে মোৰ সময়তো মিলা নাই মু কেনেকে এয়া সেনেকুৱা কথাবোৰ।
সময় সেইটো ক সময় নাই কটা সময় নাই কথা শুনা এনেকুৱা হৈছে।
সৰু থাকোঁতে নকৰা কাম একোয়ে নাই। সৰু থাকোঁতে টেনচন নাছিল ন একো। খালী স্কুল স্কুল যোৱা স্কুলৰ পৰা আহা ভাত খাই কিনে শুৱা। কথ উঠা প মেলি মানে আকৌ ভাত তাত খাই টিভি চাইঙি আকৌ শুই যোৱা। আমাকতো তেতিয়া ক'ব লগাও হোৱা নাছিলে যে তহতে পঢ়ৰ বুলি। ননে এতিয়া ম